অ শুনা পাইছে ন।
অ পাইছোঁ।
এনে কি কৰি আছে?
অ মই আছোঁ মানে এনেই বহি ভাত খাই।
অ আপোনাৰ হাতত টাইম আছে ন এটা বি বিশেষ। নহ'লেও এটা। আহ টপিক লৈ আমি আলোচনা কৰিব পাৰোঁ নেকি?
অ পাৰিম।
অ অ এনেই আমি। কি টপিকৰ বিষয়ে কথা পাতিম।
টপিকটো মানে অ- পানীৰ ললে ভাল হ'ব নেকি?
পানী
পানীৰ বিষয়ে অ পানীৰ অ-
অ হ'ব হ'ব আমি যিহেতু পানী খাই জীয়াই আছোঁ সেইটো বৰ মানে ডাঙৰ কথা সেইটো বৰ মানে আমাৰ লাইফত। বা আমাৰ জীৱনত বহুত আহ বিশেষ এটা অ ইনপৰ্টেন ক'ব লাগিব আমি একদম পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰো সে- টো হয় উম। আৰু সেইটো অ আমি আলোচনা কৰিব পাৰিম যে আমাৰ অসমত। অ কি কি ঠাইয়তে নৈ আছে। নৈয়ত আমি পানী পাওঁ ন।
হয় হয়।
মানে এ আলোচনা কৰিব পাৰিম আপুনি - কওঁকচোন বাৰু আহ পানীক লৈ আপুনি কি এ ক'ব' খোজে মানে।
মানে অ পানীটো লৈ আহ তেনেকুৱাই আৰু অ পানীটো। যে আমাৰ দৈনন্দিনৰ ব্যৱহাৰৰ কাৰণে বহুত আহ প্ৰয়োজনীতা বস্তু।
হয়।
আহ আৰু আহ। মানে আহ পানী নহলেতো আৰু অ এতিয়া অ শাক পাচলিও নহ'ব। আৰু তেনেকুৱাই অ খেতি বা- তেনেকুৱা নহ'ব হয়। ত' সেইবিলাকৰ কাৰণে যেনিবা পানীৰটো
য় হয় হয় হয় ভাল টপিক আনিছে আপুনি।
হয় আৰু অ আপুনি কিবা কবনে।
অ আপুনি কোৱাৰ দৰে যে মইো ক'ব বিচাৰি যে আমাৰ জীৱনত জীৱন কালত আমি যিহেতু মানুহ হিচাপে এতিয়া মানে জীয়াই আছো। সেইটো সময়ত মানে আমি পানীতটো বৰ প্ৰয়োজন। পানী নহলে আমি মানে থাকিব নোৱাৰো অকল মানুহয়ে নহয়। স জীৱ জন্তু পক্ষী সেইবোৰ আ গছ -গছনি। বা খেতি সেইবিলাকক মানে শাক পাচলি সেইবিলাককো মানে পানীৰ দৰকাৰ হয়। প্ৰয়োজন হয় পানী নহলে যে। শুকাই যায় যে ফুল বিলাকো আমি ঘৰত ফুল ৰুই দিয়ে ন। আপনি ফুল ৰই নেকি অ। অ পানীৰ লাগে এক। দম পানী নাপালে যে ব এতিয়াতো বহুত ৰ'দ দিলে। পানী বেছিকে নাপালে সিহঁতে মৰি যোৱা মানে অৱস্থাত হয় আৰু। তেনেকুৱা সেইকাৰণে তেতিয়া আৰু এনেকে মৰা অৱস্থা অৱস্থা হলে। আমি পানী দিলে। ফুলবলাকো মানে আকৌ অ ডাঙৰ দীঘল হ'বলে মানে। মানে লক্ষণতটো আহে আৰু সেইকাৰণে পানীতটো বৰ প্ৰয়োজন বস্তু। যে পানী নহলে অ। আমি থাকিব নোৱাৰিম আৰু আমি চবেই আৰু এ ই মানে। পৃথিৱীত যি আছে সকলো কাৰণে সেইটো প্ৰয়োজন।
হয়।
সেইটো কাৰণে অ আৰু পানীতটো। কি কব বিচাৰো যে পানী নহলেও। অ মানুহ থাকিবা নোৱাৰে আৰু। পানী বেছি হলেও মানুহ থাকিব নোৱাৰে সেইটো। এটা বৰ ডাঙৰ কথা হয় যেতিয়া পানী। বা বৰষুণ বেছি আহে অ। এই বানপানী হয় হয় ন আমিতো আমি। অসমত বস বসবাস কৰা হিচাপে আমি আমি ডেইলি। জীৱনত আমি দেখাই পাওঁ। কেনেকে এ বানপানী হয় বহুত বানপানী হোৱাৰ পিছত বহুত মানে অ। খেতি বাতি ঘৰ দুৱাৰ বা মানুহ সেইবোৰ মানে। ক্ষতি হয় আমাৰ অসমত। এই অ বৰষুণ চিজনত হয় ন তেনেকে। অ এটা মানে বিষয়ত পানীতটো বৰ। ভাল আৰু এটা বিষয়ত মানে পুৰা ভয়ংকৰ সেইটো। তেনেকুৱা ক'ব পাৰো পানীৰ ডিফিনেশ্যন টো আমি। তেনেকে মানে ওলাব পাৰে।
উম। মানে যদি আহ ভাল কৰি ব্যৱহাৰ কৰিব নোৱাৰো সেইটো আৰু বহুত ভয়ংকৰ হৈ হৈছোয়।
অ ভাল কৰি ব্যৱহাৰ মানে সেইটো আৰু প্ৰকৃতি না। ভগৱান ঈশ্বৰে কৰা সেইটো আৰু বৰষুণ বহুত বেছি দিলেও। অ আমি মানে সেইটো বাধা কৰিব মানে বাধা কৰিব নোৱাৰো আৰু যদি। নিদিয়ে তথাপিও আমি একেই নকৰি নোৱাৰো যাৰ বাবে আমাৰ খেতি। য বিলাক এ যোৱা বছৰ সেই আগৰ বছৰ সেইবোৰতো মানে বেছিভাগ আমাৰ। অসম ভাল হোৱা নাই। বেছি ভাগ আমাৰ এৰিআত ভাল হোৱা নাই তেতিয়া মানে। বৰষুণ। ষুণ লাগিছিলে খৰাং হৈছিল তেতিয়া মানে বৰষুণ আমি। পোৱা নাছিলে যাৰ বাবে আমাৰ খেতি আমি যি মানে অসমতা বসবাস কৰা হিচাপে ধানৰ খেতি মানে বেছি কৰে ন। আমাৰ যিহেতু প্লেন এৰিয়া আমাৰ মানে। আহ শিলচ এৰিয়া বা পাহাৰ এৰিয়া নহয় যিহেতু।
হয় হয়।
ন ধানৰ খেতি আমাৰ মানে ভালে অ মানে ভালে দিছে বৰষুণ যেতিয়া লাগে তেতিয়া দিছে। আৰু যেতিয়া মানে ৰ'দ লাগে তেতিয়া ৰ'দ দিছে। এইবাৰ মানে ভাল হব বুলি মই আশা ৰাখিছো আৰু। এইবাৰ ভালে হৈ যাব খেতি বিলাকে।
মানে অহ যোৱাবাৰ আমাৰ এইফালে অহ। এনেকুৱাই আছিল অহ পানীতটো কঠিয়াৰ সময়ত মানে বেছি আছিল পানীটোত। তাৰপিছত যেতিয়া অহ যে। এতিয়া ধান ৰোৱা সময় হৈ গৈছে তেতিয়ালৈকে অহ মানে। বহু অহ হয় হয় উম ৰ'দটো বেছি আছিল। কিন্তু পানী নাছিল হয় তো সেইটো বহুত প্ৰভাৱ পৰিছে আৰু ধান ৰোৱাত। অহ কি কিছুমানে ধান পোৱা নাই ত কিছুমানেতো অ। মানে অক্ষ এতিয়া নতুন কিবা ব্যৱহাৰ কৰি পানীটো উওলাই লয় কিন্তু কিছুমান। পোৱা নাই তেনেকুৱাই।
অহ। জোনে মানে জোনে খেতিয়কে মানে অহ বৰষুণৰ তাতে বিশ্বাস কৰি বা বৰষুণক আশা কৰি। অহ খেতি কৰে সেইবিলাক মানে দিগদাৰত পৰে আৰু যাৰ মানে। এই অ বান্ধ থাকে ন বান্ধ বিলাক অ মানে। বান্ধি পানী লৈ যায় সেইবিলাক মানে অলপ। ভালকে মানে পোৱা যায় আৰু তেনেকুৱা অ নদী কাপত। বা নৈ কাপত সেইবিলাকৰ মানে নৈৰ পৰা ল'ব পাৰে ন পানীত। ত সেইটো কাৰণে ভাল হৈ যায় আৰু সিহঁতৰ।
হয়।
আৰু চবে মানে নৈতো নাথাকে ন চবে মানে এটা ডাঙৰ মানে। এ পথাৰৰ মাজত নৈতো আৰু থাকিব নোৱাৰি মাজৰ ম মানে যোনটো। মাটিটো মানে মাজত সিহঁতে মানে বৰষুণৰ। আ বৰষুণক আশা কৰিয়ে খেতিটো কৰে আৰু। ত নৈ কাপোৰ হলেটো ভাল আৰু পাই যায়। যেতিয়া লাগে তেতিয়াই মানে ইচ্ছা কৰি। পানীটো বানটো আহ বান্ধি লৈ যাব পাৰে তেনেকুৱা।
হয়।
অ।
আপোনাৰ ঘ আ। আপোনালোকৰ ঘৰত বা এৰিয়াত তেনেকে চবে মানে খেতি কৰি। খাই নেকি?
হয় হয় বেছিভাগ মানুহে খেতি কৰে আৰু। যাৰ যাৰ মানে মাটি নেথাকে তেহঁতে অ বেলেগতো যেনে। ভাগৰ লোৱা বা ঠিকা। হয় তেনেকুৱা লৈ অ সেইটো খেতিটো কৰে আৰু।
হয়।
হয়।
অ এনে কি কি ধানৰ খেতি কৰে। আমাৰ এইটো এতিয়াতো। অনেক মানে নতুন নতুন বহুত কেইটা ধান ওলাইছে ন। আগতো বহুত কম আছিলে এনে ৰঞ্জিত বাইচ। স্মুতি সিটোকহে মানে আমি আগতে শুনা পাইছিলো এতিয়াাতো বহুত অ বেলেগ বেলেগ। এই বিলাক ধৰণৰ মানে ধান ওলোৱাতটো আমি শুনা পাইছো নাম বোৰ বহুত বেলেগ বেলেগ ধৰণৰ। অ যেনে এ বংগবুন্ধু। সেইবোৰো মানে শুনা পাইছো আৰু।
হয়।
নতুন নতুন বহুত কিছুমান মানে নামটোৱে মই নাজানো এতিয়া।
হয় মইও মানে কনে কোৱা জানো আমাৰ ফালেও তেনেকুৱা ব্যক্তি ৰোৱা নাই মানে নতুন নতুন ধান টো পোৰণিটো লগাই আছে বৰ্তমান যেনে ৰঞ্জিত
হয়
আৰু বাকী এ আম সেইবোৰহে
হয়
হয়
আমাৰ ইফালে কৰে বহুত নতুন নতুন অ ধান যে যিবিলাকে মানে আৱিষ্কাৰ কৰি আছে বা হৈছে নতুন নতুনকে সেইবিলাকে মানে নাৰ্চাৰীৰ পৰা আনি মানে অ কঠিয়াটো মানে ফেলাই সেইটো ধান টো মানে ৰুই দিয়ে আৰু তেনেকুৱা চলি আছে বহুত নতুন নতুনকে আনে
হয়
উম যাৰ বাবে মানে আ কেতিয়াবা এই ধানৰ আগাল বিলাকে মানে সৰু সৰু হয় সেইবোৰ মানে নতুন নতুন তেনেকে দেখিলে মানে গম পায় অ এইটো এটা নতুনকে আহিছে বুলি মানে গম পোৱা যায় আৰু আৰু আগত টো মানে বহুত আ লাম্ভা লম্ভা এনেকে আছিল ন ধান গছ বিলাকে ধানৰ গছ বিলাকে অ আজিকালি মানে অলপ চাপৰ চাপৰ পৰ তেনেকুৱা দৰেবোৰ মানে দেখা পাও আমি
হয়
উম আপোনাৰ লগত এইটোৰ বিষয়ে আলোচনা কৰি ভাল লাগিলে
অ হয় আপোনাৰ লগতো আপুনি বহুত ভাল কৰি বুজাব জানে
হা
অলপ মোৰ পৰা যিমান পাৰিছো কৈছো তেনেহলে ধন্যবাদ
অ ধন্যবাদ